হেল্ল'।
অঁ, হেল্ল'।
অঁ, কি কৰিছা?
এ মই এতিয়া এই দোকানফালে আছিলো।
অ, ইমান গৰমত দোকান গৈছা যে?
অ, এই অলপ বজাৰ কৰিব আছিলে, সেইকাৰণে গুচি আহিলো।
অঁ, বাকী আজি মই যে, এতিয়া এনেই গা ধুই মেলি আজৰি হৈছো হে দেই। ৰাতিপুৱা পৰা তোমাৰ ইটো-সিটো কাম কৰোতে, হৈছে আৰু। ৰ'দও দিছে যে, পুৰা কাম কৰিছো আৰু।
অ, ইমানেই গৰম মানে কবই নালাগে।
উম, বাকী কি বজাৰ কৰি লাগে?
বজাৰ মানে, এই ঘৰৰে চবজি অলপ বজাৰ কৰিলো, তাৰপিছত এ, মাংস অলপ আনিলো, তাৰপা আৰু কিবা- কিবি কাপোৰ- কানি অলপ আনিলো।
অ,
বৰ্তমান মই, এই, বৰ্তমান মানে ঘৰত পোৱাগে নাই বাৰু আমাৰ ইয়াত এই, ৰিলেটিচ আছে পেহী আছে নে?
অ,
আছে হি, সিহঁতৰ, সিহঁতৰ ঘৰতে আছো, বৰ্তমান।
অ, অ, হয় নিকি? বাৰু এতিয়া ঘৰত গৈ পানি, আকৌ ৰাতিপুৱা কি খালা?
ৰাতিপুৱা, এয়া চাহ খালো, বিস্কুট খালো।
অ,
মই যে ৰাতিপুৱাৰ পৰা আজি একো খোৱাই নাই, এতিয়া তাকে চাহ একাপ খাও বুলি বনাব লৈছো, আৰু।
অ, অ,
ৰাতিপুৱা পৰা তোমাৰ ঘৰৰ বাকী মানুহ নাই, দেতা গ'ল ফুৰিবলৈ মোমায়েকৰ ঘৰত। কালি মোমাইয়েক আহিছিলে। তাৰ পৰা সৰু হৈ আছে ন, তাৰ পৰা বোলে লৈ যাও বুলি ক'লে, মই বোলো হ'ব লৈ যোৱা বুলি কলো। ত, বেটাক উম, তাৰ পিছত বেটি আছে, আৰু মই আছোঁ। শাহু নাই, আমি দুজনী আৰু
অ,
উম,
কি খবৰ
খবৰ এনে আৰু গৰম আৰু কি কৰিবা, তাতে ভাবিছোঁ আজি গৰলত অলপ বোলো আজৰি পাইছোঁ, তোমাৰ কাপোৰ-কানি ঘৰ-দোৱাৰ বোলোঁ অলপ চফা কৰি লওঁ, নহ'লে ডিউটি লৈ যোৱা হয় যে, তোমাৰ মানে সেইবিলাক চফা কৰিলে মানে টাইমে নাপাওঁ।
উম, হয়, হয়, মইতো ৰাতিপুৱা বহুত কাপোৰ ধুলো আজি।
অ, তাতে বতৰটো ভাল কৰি দিছে, তোমাৰ একেবাৰতে শুকাব ভালেই আৰু। উম, আৰু নহ'লে তোমাৰ ইমান খৰ ধৰ হয়, তোমাৰ ৰাতিপুৱা কাপোৰ ধুবলৈ সময়ে নহয় জানা।
অ, অ, থাকি যায় আকৌ।
অ, ভালকে তোমাৰ কাপোৰ-কানি কেইটা ধবলেও সময় নহয়। তোমাৰ ঘৰ- দুৱাৰ মুচিবলে টাইমে নহয়। তেনে-তেনে মানে সাৰি মেলি থৈ যাওঁ আৰু। ত, সেইটো কাৰণে মাতটো অ, তাকে, সেইটো কাৰণে ভাবিলোঁ বোলোঁ, আজি অলপ ঘৰটো চাফা কৰি লওঁ মচি মুচা-মেলা কৰি লওঁ, কাপোৰ ধুই লওঁ, সেনেকে বহুত কাম উলিয়াই ললোঁ তোমাৰ। উম, তাত কৰি মেলি, এতিয়া গা-ধুই মেলি আজৰি হৈ আহিছোঁ, আৰু বোলো চাহ একাপ খাওঁ। এতিয়া গৰম হলেও তোমাৰ আকৌ চাহ একাপ নোখোৱালৈকে ভাল নালাগে নহয় মনটো।
উম' উম' হয়, মই ইমান চাহ ভাল নাপাওঁ বাৰু তথাপি কেতিয়াবা বহুত দিনা মোৰ এদিন খাই দিওঁ আৰু।
অ' চাহ নোখোৱা ন?
নাখাওঁ।
মোৰ আকৌ গাখীৰ চাহ একাপ দিনতো তোমাৰ ৰাতিপুৱা একাপ, গধূলি একাপ নেখালে মন টো' তোমাৰ ভালে নালাগে জানা।
হয় নেকি?
অ' সেইটো কাৰণে ৰাতিপুৱা পৰা মই চাহ খোৱা নাই যে এতিয়া ধুনীয়াকে মজা কে আদা, তেজপাত, লং অ, অ ইলাচি দুটামান দি ধুনীয়াকে চাহ একাপ এতিয়া বনাম।
অ', মই আকৌ গাখীৰ চাহ খালে মোৰ গেছ হয় মই সেইকাৰণে নেখাওঁ।
অ, আচলতে তুমি নোখোৱা যে তোমাৰ সিমান অভ্যাসটো নাই। মোৰ বাৰু সেনেকে একো গেছৰ প্ৰব্লেম নাই বাৰু। অভ্যাস আছে খোৱা। উম'।
মই নেখাওঁ দে চাহটো।
অ' সেইটো কথা যে হয়। বহুতৰ জানা তোমাৰ যে কি বহুতৰ মানে সেনেকে মুখত শুনিছোঁ গাখ খীৰ চাহ খালে গেছৰ গেছ হয় গেছ হয় বুলি কিন্তু বৰ্তমান আজিলৈকে মোৰ হোৱা নাই কিন্তু দেই, সেইটো কাৰণে গম না পাওঁ বাৰু।
ভালেই, চবৰে নাথাকে মানে। তোমাৰ ঠিকে আছে মানে খাব পাৰা।
অঁ।
এতিয়া বৰ গৰমত ই গৰমো ইমান পৰিছে, ইমান গৰমত যে বাহিৰত বেছি ঘূৰা মেলা কৰি নাথাকিবা দেই, মানুহৰ ইমান জ্বৰ, চৰ্দি, কাহ হৈছে নহয়।
উম উম সেইটো হয় বাৰু, আহিব মন নাছিলে কিন্তু উপায়তো নাই, ঘৰৰ বস্তু কেইটাটো নিবই লাগিব ন।
অ সেইটোৱে।
আৰু মানুহজনে সময় নাপায়, ডিউটি গুচি গ'ল।
অ।
মই আহিব লগা
মাইকী মানুহেতো গম পোৱা যায় ন যে ঘৰত কি শেষ হৈছে, কি নাই হয় নে নহয় সমস্ত আৰু তোমা ঘৰত বস্তুবিলাক নাথাকিলে তোমাৰ মনতো ভাল লাগি নাথাকে ন
উম ভাল নালাগে কি বনাম পাকঘৰত গৈ কি বনাম কি নবনাম চিন্তা কৰি থাকোতে যায়।
অ সেইটোয়েই ত। আৰু তুমি মানে যিমানে হলেও তুমি খোৱা বা নোখোৱা, তোমাৰ মানে বস্তু ঘৰত ভৰ্তি তোমাৰ থাকিলেহে মনতো ভাল লাগে।
উম উম আৰু কোনোবা ওচৰৰে যদি কোনোবা আহে ন তেতিয়া মানে চাহটো বনাবলেও ভাল লাগে। ঘৰত যদি এই চাহৰ লগৰ জুতি কেইটা যদি থাকে ন খুৱাটো যদি নাথাকে নহয় বনাবলেও মন নাযায় মানে।
অঁ আৰু- মানুহ বিলাক আহিলে তুমি ধৰা এই বহক চাহ একাপ খাই যাওঁক তোমাক কবলৈকে ভাল লাগে নহয় জানো। বস্তু বিলাক থাকিলে সেইটোৱে- আৰু সেইটো সময়ত তোমাৰ ঘৰত একো নাথাকিলে তুমি- কিনো কবা কিনো বনাই খুৱাম সেনেকুৱা ধৰণও লাগে আৰু তুমি - বনাই যদি চাহ কাপ খুৱাইও নপঠিয় তোমাৰ মনতও ভাল লাগি নাথাকে এই আজি চাহ কাপ- নাপালো দেই সেনেকুৱা লাগি থাকে নহয় জানো।
অঁ অঁ হয় অকল সুদা তামোল- খন নো দি কি ভাল লাগিব ন চাহটো দিব মন যায়।
মন যায় আৰু সদায়তো নাহে তোমাৰ ধৰি লওঁক কেতিয়াবাহে আহে। সেইটো দিনতো যদি তুমি খালি মুখ খন কৰি পঠিওৱা ভালো নালাগে ন। তোমাৰ পিছত সেইটোৱে আৰু।
পিছে হাজবেণ্ডজন ক'ত গ'ল।
তেওঁ যে ওলাই গ'ল ডিউটি।
অঁ অঁ!
উমঁ এতিয়া অকল আমি বেটি আৰু মইহে আছো আৰু একেবাৰে।
অঁ তাইনো কি কৰিছে?
তাই এনে তাই সেই টেবলেট আছে তাকে কিবা চাই পঢ়ি আছে। তেনে চাই আছে তাইহে জানে আৰু মই এতিয়া মানে বত- বৰ্তমান তাইক চোৱাগে নাই মই গা ধুই মেলি সোমাইছোহে যে উ মানে- তাই সেই পঢ়িও থাকে এতিয়া কিবা কিবি চাইও থাকে। ৰুমতে আছে আৰু গৰমো ইমান পৰিছে নহয়।
অঁ হঁয় পিছে তুমি তাঁতহাত বোৱা নাই নে নোবোৱা?
মই যে তাঁত বব নাজানো দেই সেইটোয়ে কাম নাজানো আৰু।
আহাহা অঁ।
কি হয় সৰুতে তোমাৰ মই পোন্ধৰ বছৰ বয়সতে তোমাৰ বিয়া হৈ আহিলো। আহিলো দেই ইমান সৰুতে ত সময়ত- অঁ মই তো পঢ়ি আছিলো ন ত মানে- তোমাৰ সেইটো সময়ত মানে সেইবিলাক শিকো- তাৰ হেৰিয়ে নহ'ল আকৌ তোমাৰ পঢ়া হেৰিয়তে থকা নিচিনা হ'ল যে। তোমাৰ মানে শিকিবলৈ নাপালোয়ে আৰু ঘৰত। উমঁ সেইটো কাৰণে সেইটো নাজানো কিন্তু মোৰ যে- এনে মানে তাঁতত বোৱা চাদৰ তোমাৰ গামোচা ৰুমাল মোৰ- যে সেইবিলাকে ভাল লাগে জানা গৰমত মানে ইমান ঘাম মচিব লাগে নহয় তোমাৰ- পিন্ধিবৰ কাৰণে-
অঁ অঁ মানে কি হয় কিনা কাপোৰখনত- কৰি যে নিজে বই লোৱা কাপোৰ খন বেছি ভাল লাগে আৰু।
বেছি ভাল লাগে তোমাৰ গৰমো নালাগে আৰু তোমাৰ মানে কমফৰ্টেবল লাগে ইমান- ভাল লাগে পিন্ধি উমঁ তুমি এতিয়া বোৱা কাপোৰ এযোৰোকে তুমি।
এ যিটো নিজে যিটো ডিজাইন কৰিবা সেইটো ডিজাইনতে বৈ কিনি- পিন্ধিব পাৰিবা ন ভাল লাগে তেতিয়া।
অঁ সেইটো হয়ঁ পিছে তুমি জানা নে নাজানা বব?
মই জানোঁ। মই সৰু পৰাই তাঁত বওঁ নিজে নিজে- ঘৰত পিন্ধিবলগীয়া কাপোৰ খিনি নিজে বয় লৈ পিন্ধো আৰু।
অ কিমান ভাল কথা চোৱা তুমি জানা সেইটো মই যে নাজানো। কিন্তু মই নাজানিলেও মানে আমাৰ ইয়াত ওচৰত আছে মানে সেনেকুৱা মানুহ মই মানে বোৱাই লওঁ। ন ধৰিলোৱা তোমাৰ গামোচাই হওক বা বিহুৰ ওচৰত ৰুমালেই হওক বা তোমাৰ এতিয়া মানে ঘৰততো বৰ্তমানতো মেখেলা চাদৰ পিন্ধি নাথাকো বাৰু আমি একদম এনেকে নাইটি সেইবিলাকে পিন্ধি থাকো কিন্তু মানে তোমাৰ ওচৰৰে কেনিবা যাবলৈ হ'ল বা তোমাৰ ঘৰত স -কাম এখনেই হ'ল তোমাৰ মানে সেই বোৱা চাদৰখন মাৰিলেহে তোমাৰ ভাল লাগে। অ তাৰ সেইটো কাৰণে তাৰমানে কি হয় মই অ অ কমফৰ্টেবল লাগে ত সেইটো কাৰণে কি হয় মানে মই সেনেকে বোৱাই মেলি মানে মানুহৰ পৰা কিনি পানি থৈ দিওঁ।
অ অ আজিকালি সুতাৰ যিহে দাম নহয় তুমি বেলেগক বোৱাবলে গ'লেও ডাবুল ডাবুল খৰচা হৈ যায়
বহুত খৰচা হয় জানা বহুত খৰচা হয়। তাৰ পিছত তোমাৰ এতিয়া এইবাৰ মই যে এ কি বুলি কয় চল্লিশখন ৰুমাল ল'লো এখনত চল্লিশ টকা -কে লৈছে জানা অ কিন্তু চো ৰুমাল কেইখন বাৰু ডাঙৰ ডাঙৰ ডাঙৰ হয় বাৰু দেই আহল বহল আৰু এনেকে।
উম আৰু ল'বই আৰু কেলে মানে বওঁতে খাটনি বহুত আছে ন।
অ বহুত আছে ন উম। ত' সেইটো কাৰণে বোলো নিজে যেতিয়া বব নাজানো ত' তোমাৰতো মানুহকতো আৰু তোমাৰ এতিয়া কি হয় বিহুৰ টাইমত দেই তোমাৰ এতিয়া ঘৰত কোনোবা আলহী আহে বা সৰু ল'ৰাই আহিলে তোমাৰ ৰুমাল এখন এখন দিবলে পালে ভাল লাগে নহয় জানো। তাৰপিছত হুচৰি এযোৰাই আহিলে পোৱালি তুমি ডাঙৰ খিনিকতো তুমি গামোচা দিবই লাগিব ত' পোৱালি খিনিক সেনেকে ৰুমালে খন মানে তোমাৰ বোৱা ৰুমাল এখন দিবলে পালে মানে মনটো ইমান ভাল লাগে নহয়। অ ত' সেইটো কাৰণে মানে বিহুৰ টাইমটোত মানে খুব গামো ৰুমাল দৰকাৰ হয় মই বোৱাও তাৰমানে দেই।
মই বৈ পিনি মানে এই আহিলে কাৰোবাক দিওতে খতম হৈ যায় কাপোৰ বিলাক
অ আৰু তোমাৰ সেইটো সময়ত দিও ভাল লাগে নহয় জানো।
উম ভাল লাগে আৰু বিহুৰ টাইমত কোনোবা আহিলে শুদা হাতে পঠাবও বেয়া লাগে ন
বেয়া লাগে অ ঠিকেই কৈছা সেইটো তুমি মই যে সেইটো কাৰণে দিয়ে পঠাও সেইটো কাৰণে মানে আ আগতীয়াকে বিহুৰ ধৰি লোৱা তোমাৰ মানে মই মাৰ্চ মাহতে মানে মানুহক কৈয়ে দিওঁ আৰু এনেকে বৈ দিবা দেই বুলি।
হয় নিকি?
সেনেকে আৰু এতিয়া ওচৰত মানে সেনেকে মানুহ আছে কিন্তু মানে কোনেনো কাক শিকাব ধৰি লোৱা আৰু তোমাৰ মোৰ এতিয়া টাইমো নাইবা সেনেকে শিকিবলে মেলিবলে যাবলে। ত' সেনেকুৱা হয় আকৌ উম। কিন্তু ব'ব জানিলে ভাল আজি ধৰি লোৱা তোমাৰ বোলে এইটো ডিজাইনৰ তোমাৰ চাদৰখন বোলে ঘৰ এৰি এৰি তোমাৰ পিন্ধিবলে মন গ'ল তুমি নিজে ধৰি লোৱা পাঁচখন লগালা তাৰে তোমাৰ তিনিখন থলা দুখন তুমি বিকিবও পাৰা হয়নে নহয়।
আৰু একেটা ডিজাইনয়ে আহ এইকেইটা কাপোৰে মানে এইকেইটা পায়ে, যোনটো কালাৰ দিয়া ন, সেইটোৱে মানে একেখিনি পিন্ধি থাকিবলৈও, বেয়া লাগে মানে।
বেয়া লাগে অ', সেনেকুৱা হয়, তাকেহে আকৌ। কিন্তু বব' জানিলে যে বহুত ভাল কিন্তু দেই মোৰ হিচাপত, উম।
ব'ব'লে সময়ে নোপাওঁ নহয়, পথাৰ ৰুব লাগিব।
অ' সেইটো হয়, তোমাৰ এতিয়া হেৰিৰ দিন আহিলে এতিয়া। উম, সেনেকে তুমি লগাই
আৰু
অ' পাৰিবা, পাৰিবা, তোমাৰ খেতি শেষ হোৱাৰ পিছত আৰামছে তুমি লগাই মেলি বব পাৰিবা, আৰু ফ্ৰী হৈ যাবা ন সেইটো টাইমত, উম, সেইটোয়ে, ঠিকেই কৈছা।
বাকী, মাৰ ঘৰত গৈছিলা নাই?
মাৰ ঘৰত যে যোৱা নাই দেই, যাম বুলি ভাবিছো তাকে এতিয়া কি হয়, তোমাৰ এইফালে ডিউটিটো জইন কৰি ল'লো।
অ'। তাকে এতিয়াতো গৰমৰ বন্ধ দিলে ন ল'ৰা- ছোৱালীবোৰ সিহঁতি মানে, মামাৰ ঘৰত যাওঁ বুলি ক'ব।
অ' সেইটোৱেতো। গৰম বন্ধত দিলে বুলি ক'লে, তোমাৰ মামাৰ ঘৰলেতো মনত পৰে ন।
সৰুতে হেঁপাহটো থাকে, ডাঙৰ হ'লে হেঁপাহটো গুচি যায় ন।
তাকে, তাকে, অ' এতিয়া আগৰতো আমাৰ মানে বন্ধ হ'ল বুলি কলে চিধা মানে গোটেই মাহ মানে মামাৰ ঘৰলে মনত পৰি থাকে আৰু।
উম, হয়।
ক'লে আৰু সঁচাকে সেইটো মানে বেলেগ এটা আনন্দ বেলেগ এটা হেঁপাহ মানে তোমাৰ।